তেইছটা কোৱাচোন অ পাইছো দে এতিয়া পাইছো তুমি চিনাকিটো দিলা যে এতিয়া পাইছো বাৰু কোৱাচোন
অ তেখেতে তাৰমানে তোমাৰ নিট পৰীক্ষাত যে সেই হৈছিলে তোমাৰ পৰীক্ষাত অ নেট পৰীক্ষাত হোৱা বুলি মানে তোমাৰ অভিযোগ উত্থাত তোমাৰ যিটো অনিয়ম আৰু প্ৰ শ্ন পত্ৰ ফাহৰ ঘটনাৰ লিক হৈছিল যে পেপাৰ টো ভাৱে তাৰমানে তেওঁ প্ৰতিবাদ কৰিছে তাৰমানে হাংগাৰ ষ্ট্ৰাইক বুলি কয়
অ হয় নেকি
আৰু তেওঁ মানে কি কৰিছে বুলি ভাবিছে প্ৰতিবাদটোত তেওঁ চৈধ্য দিন মান হল আজিলৈকে এক বাপৰে বহুত হাল্লা হৈ আছে দেই আজি বহু দিন হল এ তোমাৰ চ ত বাৰ দিন চৈধ্য দিন নে কি হ'ল আজিলৈকে তে একো খোৱা নাই ন কেজিমান কমি গৈছে অ একো নোখোৱাকে আছে অৱস্থা বেয়া হৈ গৈছে দিল্লী তোমাৰ উচ্চ ন্যায়ালয়ে মানে চৰকাৰক কৈছে আৰু মানে যে এ তেওঁৰ স্বাস্থ্যতো মানে পৰীক্ষা কৰিব গৈছে আৰু আৰু যদি প্ৰয়োজন হয় তেতিয়াহলে লগে লগে চিকিৎসা ব্যৱস্থাটো কৰিব দিছে আৰু এই ঘটনাটো এতিয়া মানে বৰ এই ঘটনাটো বৰ্তমান মানে পুৰা গোটেই দেশতে মানে সেই হৈ গৈছে মানে বিয় পি গৈছে বহুত মানুহে তেওঁক মানে উম বহুত মানুহে তেওঁক মানে সমৰ্থনো কৰিছে কিন্তু চৰকাৰে এতিয়াও তাৰ মূল দাবীসমূহ মানি লোৱা নাই আৰু
অ চৰকাৰে আৰু ইমান সোনকালে মানি লব ন সেইটো তোমাৰ ভাল কৰিছে ভালে কৰিছে বাৰু কথাটো ন ইমান মানে পৰীক্ষাত পৰীক্ষাত ইমাননো কিহৰ কিছুমান ছাত্ৰ ছাত্ৰ্ৰীো নিজৰ জীৱন ত্যাগ দান কৰি দিছে ন আত্মহতা কৰিছে বহুতে
উম সেইটো তেওঁৰ মানে দাবী হৈছিল যে কেন্দ্ৰীয় শিক্ষ শিক্ষমন্ত্ৰী যি ধৰ্মেন্দ্ৰ প্ৰধানে তাৰ পদত্যাগ কৰিব লাগে তেওঁৰ মতে আৰুি নিট পৰীক্ষাত হোৱা বুলি যিটো অ অভিযোগ উঠ উঠা প্ৰশ্ন পত্ৰক আৰু তোমাৰ অনন্য়ানয় যিবোৰ অনিয়মৰ বাবে তেওঁক মানে দাবী দায়ী দায়ী কৰিছে মানে তোমাৰ যিটো ধৰ্মে্ৰ প্ৰধানে
অ
আৰু তোমাৰ নীট আৰু অনয়ান্য যীবনক ৰাষ্ট্ৰীয় পৰীক্ষা সমূহ আছে সেইবিলাক মানে ভালকে পাতি পৰিছে আৰু স্বচ্ছ পুৰা নিয়ে সংগত আৰু একদম নিৰাপদ ভাৱে আৰু
অ তাকেইটোৱেই মোৰ কিয় হৈ থাকে বাৰু এতিয়াতো কিমান ছাত্ৰ ছাত্ৰী বোৰে কি এই নেট পৰীক্ষাটো কিমান ডাঙৰ ন কিমান এটা বছৰ মানে কিমান কেতিয়া কৰে ল'ৰা ছোৱালী বোান কিমান কষ্ট কৰে
হয় কিছুমানানে পীক্ষা দিলে এইবোৰো ভাৰ পিছত বহুতে চুইছাইডো কৰিছেটো পেপাৰ লিক হোৱাৰ পিছত
কৰিছে আত্মহত্যা কৰিছে শুনিছো বাৰু বহত
উম উম কঠোৰ শাস্তি দিয়াত দাবী কৰিছে আৰু যোনে বোনে এইবিলাক কৰিছে আৰু যিটো ছাত্ৰ ছাত্ৰীৰ বাবে নায় সেই পৰীক্ষাৰ যিটো অনিয়মৰ ফলত যিটো ক্ষতিগ্ৰস্ত হয় বা লাখ লাখ শিক্ষাৰ্থী যিটো ন্যায় আৰু জবাব দি এয়া নিশ নিশ্চিত কৰাৰ দাবীটো কৰিছে আৰু আৰু তোমাৰ আৰু কিবা এক কৰৰ কিবা টকা দাবী কৰিছে তেওঁ মানে যিবিলাকৰ ঘৰত মানে এনেকুৱা হৈছে আৰু ক্ষতিগ্ৰস্ত হৈছে যনে চুচাইড কৰিছে তেওঁলোকক
কিয় মানে চৰকাৰে একো মানে সাহায্য দিয়া মানে আগবঢ়োৱা নাই নেকি তেওঁলোকৰ ঘৰলৈ
উম নাই কৰা উম পঢ়িব লাগে মানুহ
উম
উম তেতিয়া মানে মানুহখিনিও মানে তেওঁ ইমান এটা মাত মাত মত নাই মানে কিছুমান মানে চব চুপ চাপ আছে
মাত বতা নাই কি কবা আৰু সকলো মানুহ এনেকা আগবাঢ়ি নাহেটোো পিছত কৈ থাকিব আগত কোনো নাহে
উম নিজৰ কথাই চিন্তা কৰে আৰু
অ বট নকুৱোৱা এতিয়া যদি সকলোৱে একো হৈ যদি মাত মাতি পতিা প ম কথা নাছিলে তেনেকুৱা নো এজন মানুহে কিমান কৰিব
উম উম তেওঁ মানে সেই কৰিছিল তোমাৰ দুহেজাৰ চৌবিশৰ পৰাই দিললি চালু আন্দোলনটো কৰিছিল তেওঁ আৰু লাডাখৰ বহুত মানে সংগঠনে তোমাৰ বহুত বহুত মানে দাবী উত্থাপন কৰিছিল মানে লাডাখক তোমাৰে সংবিধানৰ সষ্টভুচিৰ অন্তৰ্ভুক্ত কৰি কৰি ছিল আৰু যাতে যিখিনি স্থানীয় মানুহখিনি আছে বা জনজাতি আছে সেইখিনি মাটি বা তোমাৰ সংস্কৃতি আৰু যিখিনি সম্পদৰ সুৰক্ষিত হৈ থাকে আৰু সিহঁতৰ এইবোৰৰ বাবে মানে কৰি আৰু আৰু তোমাৰ লাডাখৰ বাবে ৰাজ্য লাডাখৰ বাবে যিটো ৰাজ্যৰ মৰ্যদা আৰু সেইটো তোমাৰ দুহেজাৰ ঊনৈশ চনতে তোমাৰ জন্মু কাশ্মীৰৰ পৰা সেই কৰিছিল ৰবা এই যিটো মানে বেলেগ কৰি পিনে কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ মানে পিছত লাডাখৰ নিজা বি বিধানসভা নাই আৰু এতিয়া
অ এতিয়া নাই আৰু বিধানসভা
কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে এতিয়া অ
অ এইবোৰ মানে এইবোৰ ঘটনা গৈছে আৰু মানে ন
উম উম উম এ দিয়া আৰু সেই এতিয়া মানে তোমাৰ সেইয়া আৰু নিট আৰু পৰীক্ষাৰ উম
অ এইটোৱে আৰু সুচাৰু ভাৱে মানে মানে কি আৰু নিকা ভাবে হৈ যাব লাগে ন একো যাতে নহয় আৰু এইবোৰ
উম উম
এতিয়া মোৰ চৰকাৰখনে বা কি কয় মানে কিহৰ কাৰণে এইটো হৈছে গাফিলতি কাৰ কাৰণে
উম তেওঁ কিন্তু ভাল ভাল সেই কৰিছে কিন্তু তেওঁ মানে ইমান মানে তোমাৰ কেলেংকাৰী হৈ থাকে দেখিছা শিক্ষা ব্যৱস্থাত তোমাৰ স্বচ্ছতাটো দিব আনিব দিছে আৰু কৰিব দিছে আৰু যিটো লাডাখৰ অধিকাৰ সেইটো পৰিৱেশটো আৰু আৰু আগ বিৰিনী সুৰক্ষা যে তেওঁৰ
আগ বাঢ়িছে বিচাৰিছে উম ত মানে ইমান যে সাহস খিনি কৰিছে ন এনেকুৱাই আগবাঢ়ি আহিছে ভাল লাগে আৰু
তেওঁ অনসন কৰি তেওঁ
তাকেইতো
ইমান দিন কি মানুহ ন এইবিলাক
উম তাকেইটো আমি ধৰা কবই পাৰো ন তাকেইতো কিছুমানতো কৰি দেখাই আমি এতিয়া কৈ থাকো বাৰু কৈ থাকিলেনো কি হব তেনেকুৱা আৰু
আৰু তাকেইতো আৰু
তেওঁ আজিকালি চিনেমা জগতত নাই নেকি মানে চলচ্চিত্ৰ জগতত
উম তেখেতৰ কেৰেক্টাৰ চৰিত্ৰটোহে সেই কৰিছিলে তেখেতে কিয় চিনেমা কৰিব
অ অ অ
উম অ তোমাৰ সেই সেই হৈছে এ বস্তু আৰু দাম বাঢ়িছে ন
বস্তু মানে কিহৰ কথা ক'লা
সকলো বস্তু ধৰে ৰেচন খিনিৰ
এই ৰেচনৰ দামটো নকমাই আৰু কিমান বাঢ়িছে মিঠাতেলৰ দাম যে কিমান আকাশ চুইছে
উম'। তাকেটো, কি হ'ব এনেকে?
তাকেইতো, কি কৰিছে বিজেপি চৰকাৰে ক'ব নোৱাৰোঁ আৰু। একপানৰ পৰা যদি দিছে, একফালৰ পৰা নিছে।
উম', তাকেইতো। কি হ'ব এনেকে হলে? মানুহবিলাক মৰিব, যিখিনি তোমাৰ মিডিল ক্লাছৰ মানুহ হৈছে, সেইখিনিয়ে মৰিব, উম।
এতিয়া নাখোৱাকৈ থাকিব নোৱাৰা, খোৱা-খিনিটো খাবই লাগিব। চব্জিৰ দাম কেনেকুৱা আও? উম, মাথাৰ ওপৰত উঠিছে ন, চব্জি দাম যে কিনি খাবই নোৱাৰা তুমি চব্জি, সকলো বস্তুৰে আৰু চব্জি বুলিয়ে নহয়। মানে, ৰেচন-পাতি বহুত দাম বাঢ়িছে, বাপৰে! এতিয়া আৰু যোনটো দেখিছোঁ মানে, নিজে মানে খেতি কৰি খাব লাগিব আৰু।
ইমান বস্তু, ইয়াত তোমাৰ মুদ্ৰাস্ফীতি ইমান হৈছে ন? সময়ৰ লগ-লগে বস্তু আৰু ইমান সেৱাৰ দামটো বৃদ্ধি পায়। উম'। কি কৰিবা আৰু তোমাৰ? ডিজেল, পেট্ৰ'ল আৰু ডিজেলত, পেট্ৰ'লত তোমাৰ ইমান ইথানল মিছ কৰিছে, গম পোৱা নে?
পাইছোঁ পাইছোঁ, মই বাও।
এনেকেতো গাড়ীৰ ইঞ্জিনবিলাক গোটেই ধ্বংস হ'বছো, মই ভাবিছো অ', বাপৰে! কি যে কৰি আছে নহয় এইবিলাক!
গাড়ী আৰু নচলাও নেকি, এনেকৈ ভাবি থাকে।
গাড়ীখন ভাবিছোঁ, মই চাফা কৰি মুচি-কুচি কিনে মই সজাই থৈ দিম।
এইটোয়ে কৰিব লাগিব, গম পাইছোঁ। এ, এইবোৰ তাৰমানে বদমাচি মানে দুই নম্বৰী কিয় কৰে, তাৰমানে বুজি নাপাওঁ। বস্তুৰো দাম বাঢ়িছে। আৰু মানে সকলো খাদ্যতে ভেজালো হৈছে আজিকালি ন, খাদ্য খাবই ভয় লাগে বাহিৰত।
পেট্ৰ'লত তোমাৰ ইথানল কিয় মিলাই মিলাই, জানানে নাই? তোমাৰ কি হয় পেট্ৰ'লৰ যিটো আমদানি কমাবৰ কাৰণে। ভাৰতে বহুত পেট্ৰ'ল বিদেশৰ পৰাহে কিনে। হয় নে নহয়, কিন্তু ই-ইথানল তোমাৰ দেশতে তোমাৰ বা এইখিনি আ-অমাক কৈ-থান আদিৰ পৰা উৎপাদন কৰিব পাৰি ইথানলটো। সেইকাৰণে কি হৈছে, আমদানিৰ ওপৰত নিৰ্ভৰ যাতে আমদানিৰ ওপৰত নিজৰ কমে
গমে নালাগে আৰু, নিৰ্ভৰ কৰিব। মানে, এইটো মানে কেতিয়াৰ পৰা হ'ল এতিয়া অ', যেতিয়া যে যুদ্ধ হ'ল যে, ইৰাণ আৰু মানে ইৰাকৰ যুদ্ধ যে হল যে
উম' বেছি দিয়া, বাদ দিয়া আৰু সেইবিলাক কথা কি কবা আৰু মানে।
তাৰ দেশত মানে যুদ্ধ হলে মানে, কি তুমি এতিয়া ধৰা পৃথিৱীত ধৰা যি মানে, কি যি দেশৰে যুদ্ধ নহওক বা যি দুখন দেশৰ মাজতেই যুদ্ধ নহওক সকলো দেশতেই প্ৰভাৱ পৰে ন।
উম। পেট্ৰ'লটো মানে সীমিত সম্পদ আৰু এইটো বুজি পাইছা, নবীকৰণযোগ্য ইন্ধনৰ এইটো
হয়।
যিটো কিন্তু ইথানলটো কি হয়, উদ্ভিদৰ পৰাহে পাওঁ। সেইটো বাৰে বাৰে উৎপাদন কৰি থাকিব পাৰি, কিন্তু গাড়ীৰ বহুত ক্ষতি হয় দিয়া, সাধাৰণতে তোমাৰ যিটো ই-টুৱেন্টি এ তোমাৰ ই টুৱেণ্টি গাড়ী থাকে নহয় বুছে বুজিব নোপোৱা ই টেইন আৰু ই টুৱেণ্টি থাকে গাড়ীত লিখাই থাকে ইঞ্জিন টো আৰু যদি ইটেন হয়। তোমাৰ সেই ইখান হ'ল তোমাৰ ইথান হল আৰু যদি ই টুৱেণ্টি হয় তেতিয়া তাতে মানে বিশ পাৰ্চেন ইথান'ল থাকে ইটো মানে ইন্ধন তুমি মিশ্ৰিত মানে ই টুইনটি ইটো তোমাৰ সেই নতুন গাড়ীত ব্যৱহাৰৰ বাবে যিবিলাকে নিৰ্মাত সকল আছে সেই বিলাকে সেই কৰি দিয়ে মানে এইটো অনুমোদন কৰে বা পুৰণা কিছুমান গাড়ী কি হয় বহুত বেছি মানে ইঠা দলটো ব্যৱহাৰ কৰাৰ আগতে এ এইটো আগতে মানে সেই পৰামৰ্শটো লৈছিল মানে সুধিছিলে মানে তোমাৰ
উম, উম। হয় বাৰু।
খিন গাড়ীখন বন সিহতে কৰিব প স পধু
অ', সেনেক তো কৰিলে ত গাড়ীবোৰো দিনবোৰ দেখোন নষ্ট হৈ যাব মানে যদি ইঠানল বেছি ব্যৱহাৰ হয়।
সেই তো ইঞ্জিন হৈ যাব প্ৰদূষণতটো কম হয় আৰু তোমাৰ ইথান'ল লে কি হয় বেছি অলপ পেট্ৰল'তকৈ অলপ কম ক্ষতি হয় আৰু ক্ষতিকাৰক গেছটো তোমাৰ নিৰ্গত হয় আৰু সেইকাৰণে বায়ু প্ৰদূষণতো কিছু হ্ৰাস পায় আৰু।
তাকেটো এইটো এতিয়া মানে কি চব ফালৰ পৰাই মানে, মানে বৰ অসুবিধা হৈছে মানে এটা ভাল হ'লে এটা বেয়া হ'ব।
উম তাকেইেতো। উম কি কবা আৰু মানে। হয়নে।
ডাঙৰ কথা হৈছে আৰু উ উম উ। টোপনি লাগিছে ন নাই পিছত এ আৰু চৰকাৰক চৰকাৰে বিপৰীতে কেনে যাবা চৰকাৰে যেনেকৈ চলাই আৰু সেনেকে চলাব লাগিব। কোনো।
অ', সেইটোয়ে মই ক'লো এনেকৈ চলিব লাগিব ধৰা উপায় নাই ন।
উ উম, উম, উম। অ'। এ তাকাই চিন্তা লাগিছে ৰপা গাড়ীতো চলাব ভয় লগা হৈছে আজিকালি।
উম হয় বাৰু।